হয় বাইদেউ নমস্কাৰ। হয় আপুনি। হয় আপোনাৰ মানে উৎসৱ পাৰ্বন বোৰ ভাল লাগে নে নাই
উ ভাল লাগে ভাল লাগে উৎসৱ পাৰ্বনবিলাক ভাল লাগে মনাব লাগে ন নিজৰ নিজৰ উৎসৱ বিলাক। ভাল লাগে যেনেকে তোমাৰ বহাগ বিহু। মই ঘূৰি বহুত ভাল পাওঁ।
হয় নেকি আপুনি কৰবাত গৈছে নে এনেকে ঘুৰিবলে।
গৈছো গৈছো মই তোমাৰ শ্বিলং গৈছো।
হয়।
তেনেকে শ্বিলঙত বহুত ভাল লাগে গৈ কিনে ঠাণ্ডা জেগাখন। জেগা খিনি বহুত ভাল লাগে ঘুৰি ফুৰি তাতে। তোমাৰ হোটেল চোটেল তেনেকে পায় থাকি পুৰা একদম ঘুৰিছো তাত। ছেভেন চিষ্টাৰ আছে ছেভেন চিষ্টাৰত মানে। আমাৰ সাত ভনী বুলি কয় ন স সাত ভনীৰ। হেৰি পানী বৈ থাকে সেইখিনি জেগাত মানে এনেকুৱা লাগে যে ওপৰৰ পৰা বৰষুণে দিছে নেকি। কিবা কুৱলিয়ে পৰি থাকে সেইখিনি জেগাত বৰ ভাল লাগে। তুমি গৈছা নে নাই শ্বিলং।
অ মই গৈছো মানে ময়ো ঘূৰি ফুৰি ভাল পাওঁ দিয়কচোন মই গৈছো। মানে শ্বিলংতো যোৱা হোৱা নাই বাৰু মোৰ। মানে যাম বুলি ভাবো কিন্তু মানে আপোনাৰ যোৱাই নহয়। এনেকুৱা মই মানে এনে গৈছিলো আপোনাৰ এনে।
মই তম আচ্ছা তোমাক এদিন মই এতিয়াই। কৈ দিও তোমাৰ হেৰিটো নাইকিয়া হৈ যাব ন সেইকাৰণে মানে। ভাল লাগে গৈ সেইতে মই কিন্তু আকৌ যাব গুজৰাট নাই যোৱা, যাম বুলি ভাবিছোহে এইবাৰ।
হয় হয় আপুনি যাব পাৰে দেই মানে একদম অ জেগাখন বৰ ধুনীয়া মানুহবোৰো বৰ ধুনীয়া আৰু তেওঁলোকে মানে অ তিথি দেৱভৌ বুলি যে কোৱা যায় আমাৰ অসমত, তেওঁলোকে একদম সেইটো মানে পালন কৰে, আমিও গৈছিলো বাৰু মানে আমি নাচ দিবলৈ গৈছিলো আমি নিজৰ অসমৰ প্ৰাধান্য হয় নে বিহু ডান্স সেয়া তাতে যাই কিনে আমি পৰিৱেশ হয় তাতে পৰিবেশ পৰিবেশন কৰিলো তেওঁলোকে মানে ই ইমান ভাল পালে ইমান ধুনীয়াকে উপভোগ কৰিছে আৰু তেওঁলোকে মানে আমাক সেনেকুৱা ধৰণৰ মানে নে আপুনি কি কয় এনেকুৱা ধৰণে মানে আমাক সে কৰিছ যে আমি একদম মানে কোনোবা একদম মহান অভিনে তা অভিনেত্ৰি হয় যেনেকে অ বহুত মৰম দি চে হয় বহুত সন্মান কৰিছে মানে আমি নিজে আচৰিত হৈছোঁ। অ কিবা আমি সেনে কে তাতে নাচি বাগি কিনে নাচছিলো তাৰ পিছত তেওঁলোক ইমান মানে গোটেই বস্তু বোৰ ভিদি কেপচাৰ কৰিছে তেওঁলোকে, তাৰপিছত তেওঁলোকে আমাৰ পৰা মানে আমাৰ বিহু নাম যিহেতু। বিহু নাম শুনিবলৈ তেওঁলোকে মানে তেওঁলোকেও জানেই আৰু যে অসমৰ মানে সেই কালচাৰৰ বি হয় তেওঁলোকে মানে নজনা নহয়। তেওঁলোকে, হয় হয় সেইয়াই অ সেইয়াই গম পায় মানে অ অসমখন মানে ইমান মানে ইমান কি ক উন্নত হয় ন অসমখন অবিয়াচলী গম পাব সেওলোকে তেওঁলোকে, তাৰপিছত তেওঁলোক আমাক আকৌ মানে আমি নাচাৰ পিছত তেওঁলোকে আকৌ আমাক দুই মিনিটত আকৌ নাচিবলৈ দিলে আমি সেনেকে নাচিলো।
হয়।
ন তেওঁলোকৰো ভাল লাগিছে দিয়কচোন এনেকুৱা নকওঁ তেওঁলোকৰ বেয়া তেওঁলোকে বহুত ভাল। মানে আমাক কিমান ধুনীয়া ব্যৱহাৰ কৰিছে তেওঁলোকৰ ব্যৱহাৰবোৰ চাই কিনে মানে মই আচৰিত হৈছোঁ।
নহয় বাহিৰৰ মানুহবিলাকৰ মানে সেইটো উম। মানুহ গৈছে ন তেওঁলোক মানে যিমানে হওক তেওঁলোকে আমাৰ ঠাইত আহিছে আমাৰ অসমত আহিছে ঘূৰিছে চুৰিছে চাগে সিহঁত তেওঁলোকে, সেইকাৰণে হয়তো মানে ইয়াৰে ব্যৱহাৰবিলাক দেখিলেহে
অ আৰু তেওঁলোকে আমাৰ মা কামাখ্যাৰ বিষয়ে মানে নে আমাক ক'বলৈ গ'লে আমি ক'লো তেওঁলোকে ইমান ম সিহঁতি শুনিছে যেনে মানে আমাৰ অসমৰ মানুহে চাগে তেনেকে নুশুনিলে হয়। কাৰণ আমি ইয়াতে থাকো আমি জানো হয় নে নহয়? এতিয়া যদি আমাক কোনোবাই বেলেগ দে শৰ কথা মানে এনেকুৱা মানে অ আপোনাৰ কিবাৰ কথাবোৰ যদি কয় তেতিয়া আমি কিমান মানে আপুনি একদম ধুনীয়াকে মন দি শুনো হয় নে নহয়? তেওঁলোকে মানে এনেকে আৰু আমি যি যিমান কৈ আছো তেওঁলোকে সিমান আমাক প্ৰশ্ন কৰি আছে যিহেতো কেনেকুৱা হ'ল সেই কি বস্তু আৰু আপোনাৰ আমাৰ উমানন্দ মন্দিৰ কাজিৰঙা নে ময়ে নিজে আচৰিত হৈছো যে আমি আমিও চাগে সেই জাগা খন আমি চাগে ভ্ৰমণ কৰা, তেওঁলোকে শ্বিলং ভ্ৰমণ কৰিছে আমিও চাগে শ্বিলং তেতিয়ালৈকে আমি অসমত থাকি শ্বিলং ভ্ৰমন কৰা আৰু বহুত এনেকুৱা মানুহ আছে যে হয় ওচৰত থাক কিয় যেনে আজিলৈকে যাগে কোনোবা কামাখ্যা মন্দিৰ মানে কামাখ্যা দিবলৈ
হয় হয় হয় সেনেকে বহুত বহুত মানুহও আছে তেনেকে আজিলৈকে গৈ পোৱা ৱা নাই কিন্তু মই কামাখ্যা বহুত কেবাৰ গৈছো মই মই মানে ফেমিলি লৈয়ে গৈছো ল'ৰা ছোৱালী লৈ। একেবাৰে ভিতৰৰ ভিতৰলৈকে গৈ দৰ্শন কৰি মানে মনটো বহুত শান্তি লাগে কিবা এনেকুৱা লাগে যে ঘূৰি আৰু ঘৰলৈকে নাহো তাক। বহি থাকিম তেনেকে।
হয় হয় মানে শক্তি এটা থাকে ন আপোনাৰ মানে একদম।
এনে কাৰণে শক্তি বিধ বুলি কোৱা হয়।
হয় হক্তিপিন মা কমাক্ষাবুলি কোৱা হৈ।
সেইকাৰণে শক্তিবিদ মা কামাখ্যা বুলি কোৱা হয়।
ত তেনেকে মানে বুজিলোঁ আপোনাৰ তাতে ষ্টেজ। অফ ইউনিটি বুলি চৰ্দাৰ বল্লভ ভাই পেটেল। তেওঁৰ মানে একদম আটটাইতকৈ একদম ডাঙৰ মূৰ্তি মানে তাতে বনোৱা হৈছে। একদম ডাঙৰ মানে কিমান ফুট আছিলে সেইটো বাৰু মোৰ ইমান ক্ষতিকে মনত নাই কিন্তু। মানে গোটেই মানে সেইটোত আটাইতকে ডাঙৰ মূৰ্তি তাতে চৰ চৰ্দাৰ বল্লভ ভাই পটেলৰ। তাতে বনোৱা হৈছে বোলে। ত আমি সেয়া চাবলৈ গলে মানে ইমান ধুনীয়া জেগা কন। অ হয় চালো আৰু নৰ্মদা নদী চালো। আৰুপে ইমান ধুনীয়া, অ ইমান ধুনীয়া জেগাখন আৰু তাতে মানে একদম ধুনীয়া আৰু তাৰে মানে আপোনাৰ যান বাহন বোৰ একদম মানে সেই তাৰে মানে আমাক আমিতো আমাকতো লৈ গৈছে আমি আমাক একম টোটেলী ফ্ৰীতে লৈ গৈছে। আমাৰ আমাক চাগে ইয়াতে আমি চাগে কেতিয়াবা কৰবাত যাবলৈ হ'লে আমাক ফ্ৰীতে লৈ নাযাব হয় নে? কেতিয়াবা আৰু ন হয় সেয়া কিন্তু তেওঁলোকে আমাক সেনেক লৈ গৈছিল আৰু চাই কিনে বৰ ভাল লাগিল।
অ অ।
বহুত ভাল লাগিল ন? অ ভাল লাগে। অ আৰু মানে আমাৰ অসমত বিহু মই বিহু বহুত ভাল পাও মই মানে আপুনি কি মই নাচি বাগি ভাল পোৱা ছোৱালীটো মই নাচ নাচি- বাগি ভাল পাওঁ আৰু ৰঙালী বিহু আহিলো একদম